হেল্ল',
অ',
যায়
কি অ,
উম,
কি কলা এতিয়া
হাহ।
ত তাৰমানে এইটো হ'লে আৰু পাচটাতো হব।
কি কৈছা।
টো কৰা হয় পাচটাটো হ'ব।
অ, পাচ হাজাৰ টকা।
মই কালি কালিয়ে পাচবাৰ কৰি শেষ কৰিম ৰ
অ', আৰু এতিয়া ইয়াৰ পিছত ম মৰ হোৱাৰ পিছত।
এতিয়া দচ মিনিটনো কি কথা পাতিবি হে।
বেলেগ - বেলেগ মানুহক কল কৰিব লাগিব। সি আকৌ কল কৰিব পাৰে ন যদি কত দিছিল। কি নাম আছিলে ইয়াৰ ল'ৰাটো জি কৰি দিছিল আমাক
অ, সি - সি। ইয়াতো কাম কৰি আছে ন নাই।
অ, ফোন কৰি অন কৰিবা দিবি পাছত কথা পাতিবি।
পাতবা লাগব
সি কিমান পাইছে।
সি পইচা পাইছি সি অ,
কিমান?
চোৱা নাই ৰ
কিমান নতুন কৰি সোমাইছিল নেকি।
অ, সি আগৰে
এতিয়া গম কেনেকে পালা এইটো এ তোৰ কথা।
তাকো কোনোবাই এনকে কৈছে আমাক যেনকে কৈছে।
গুৱাহাটীত থাকে না তাতে কোনোবাই কৈছে।
উম,
কেইটামানত যাবি আ
সাত তাত জাবি বোলে। সাতটাত চাৰে সাতটা মানত যাম।
অ, ন যাই ফেলেক পিছত দেখিন বহিবলে জাঘা পাং না নাপাং।
হাহ।
পিছত দিন বহিলো দেখা পাবা লাগে হবায়।
অ, আজ তৰ পিছত বহি
উম,
আজি চকীত বহি বা লাগব।
অ',
দুই মিনিটহে হ'ল এতিয়াই।
কি?
দুমিনিতে হ'ল তাইৰ।
অ', তেন উম, উম।
হ'ব।
এটা মেছেজ আছে মোৰ ততে নতুন টাৱাৰ কানেকশচন বোহুৱা
নতুন টাৱাৰৰ কানেকচন গৈছে নেকি? ফাইভ জিৰ
কি বুলি মাতিছিল?
আই চি কি ইৰ আনলিমিটেড চাৰে তিনিশ যি পৰে
অ'।
এইবোলে সেইটো সংখ্যাটো হৈছে চাৰে তিনশ আনলিমিড ইনজয়িং কিবা সিংকে আছে। এৰিয়াত তাৰ বহোৱা কিবা এনেকুৱা
মেছেজটো একবাৰ শ্বেয়াৰ কৰি দিবিচোন কি মেছেজ আইছে।
উম।
চাৰে তিনশ ভৰালে আনলিমিটেড পোৱা যাব।
চাৰে তিনশ ভৰা পইচা ভৰা বিলাকৰ পুৰা পাব নোৱাৰে।
উম।
উম, উম, উম। আ জমিনা তাতে জমিনা উম, ৰাতি একবাৰো যোৱা নাই।
কালি আৰু গায়ক আছে।
কালি উম।
গায়ক চাবা যাবি?
যাম দেৰিও লৈ গৈছে।
চাৰে চাৰে দহটা বেছি দেৰি মাতক কিন্তু চাৰে দহটা এঘাৰটা মানক ল না থাকিম।
অ', এগ্ৰ গছ
অ'। কাৰণ উঠাতে চাৰে এঘাৰটা, এঘাৰটা মান গ
চাৰা দশটাম বাজ গৈ উঠাতে। নমি ত মাজ গ'ল নৰিটো কালি বাপৰে চাৰে নটা বাজে আহছো উম। ইতাটো এনকে ক আমি এনকে কথা পাতি আছো, এতিয়া য আমি ম মাজৰ যোনটো চুইচ আছে যে। এই বেক কৰা- এই বেক কৰা এই মাজ আছে। এইটো যদি তুমি তেনকে কলটো কেঞ্চেল হৈ যাব।
কেনচেল হ'ব পাৰে, শিকাই দিবা।
অ' এ নাই।
এইটো অবাৰিছে নাইচত
এ সেইবিলাক কেনচেল হ'লে আৰু দচ মিনিটে নাই
দছ মিনিট বহুত দেখোন, পাঁচ মিনিট দিব লাগছে।
হ'ল এ ছয় মিনিট হ'ব আৰু।
পাঁচ মিনিট হ'ল চাৰে পাঁচ মিনিট।
গ্ৰুপত মেছেজ দিবা লাগিব ৰ কোনোবা ফ্ৰী আছে না তাৰপিছত গ্ৰুপত এ কল কৰবা লাগব।
অ' কৰবা পাৰা। এ কালি ইনকে কৰবিচোন ময়ো চাম কেনকে কথা পাতা।
কি গ্ৰুপত, গ্ৰুপৰ মানুহ লগত।
অ'।
দেই এইটো তোৰ চেলেঞ্জ।
কেটা কেইটা আহিছে।
মোৰ এটাই হৈছে, কালি যে কৰলো।
তই এটো টোৰ চেলেঞ্জ যদি বেছি লাজ নকৰা এটো কৰিবি।
হা।
তই এইটো কালি কৰবি বেলেগ মানুহৰ লগত এনেকে কথা পাতিবি মেছেজ দিম।
অ'।
দে।
কি কৈছা। উম, সেইটোৱো দিবি, সেইটো দিবি। অভ্যাস কৰা টেনচন নাই।
আৰু তই চাবমিট কৰি আছ না আছ নে নাই।
অ'। অ' মোৰ দুইটা কাৰনে ভাত বনাব লাগে।
এতিয়া
লাইত কেইটা আধাহে জ্বলিছে ন ভালকে জ্বলা নাই। মানে জিলিকমিলিক নহয় আৰু। ফোন কৰিম তই কবি তই থাকতে আজি মই জাং। আৰু এক মিনিট নচেল যোৱা পৰাই
অ,
দে দে আছো